এ এনেই অকমান বাৰন্দাতে বহি আছো।
অ', আবেলি সময়ত এতিয়া গৰমটোও বেছি যে।
উম।
বৰষুণ দিব নিচিনা আজি কৰিছিল বতৰটো
উম, একো খা হ'ব নাই আকৌ ৰ'দহে ওলালে, ইফালে আকৌ পথাৰখননৰ বা গৰম বতাহডালহে আহে।
অ', হয় দিয়া, বৰ অশান্তি লাগে গৰম দিনকেইটা।
এ, মানুহে যে কেনেকে গৰম দিনকেইটা ভাল পাওঁ বুলি মোক সন্মুখত কোৱা নহয়, মোক শুনিলে সহ্য নহয়।
ময় বহুত বেয়া পাওঁ যিবোৰ মানুহে কয় নহ সিহঁতক মই কওঁ আপোনালাকে গৰম দিনতে থাকক, মই ঠাণ্ডা দিনতে যামগৈ।
অ যেনেকুৱাই নহওক যদি মানে বছৰৰ বাৰ মাহেও ঠাণ্ডা পৰি থাকে মোৰ একো প্ৰব্লেম নাই।
মোৰো নাই মই বহুত ভাল পালো হয়। ইমান গৰমত মই বহুত অসহ্যয়কৰ, সেইকাৰণে মোৰ বাহিৰৰ দেশবোৰত যাবলৈ মন যায় আগত।
মোৰ বাহিৰৰা দেশ বিলাকত, মই ভুলতে মানে ভাৰতবৰ্ষত
হোম-হোম অমু সেনেকুৱা লাগে। কাৰণ বাহিৰৰখন ইমান ঠাণ্ডা ন? চব সময়ত আ মানে সিহঁতৰ তাত গৰম দিনতো ঠাণ্ডা পৰিৱেশে হৈ থাকে।
বা একেবাৰে মানে একে নৰ্থ ফালে যাব মন নাই। তথাপিও মানে সিমানখিনিত অ মানে ইমান খিনিয়ও যাতে মানে চব ফালে উম কাপোৰ চাপোৰ পিন্ধি কৰি বিলাক গম চাপ গম কাপোৰ চব পিন্ধি গৈ পেলাই মানে গোটেই মানে নিজৰ মানে জীৱনটো মানে ভালকে এনজয় কৰিব পাৰিলে ভাল লাগে আ
লণ্ডন আমেৰিকা
উম সেইবিলাক জেগাই ভাল
উম সেইবোৰ জেগাতটোতো মই এটা কাৰণেই সেইবোৰ জেগা ভাল পাও তাত মানে তোমাৰ আমাৰ মানে ভাৰতবৰ্ষৰ নিচিনা নহয় যে আমাৰ ইয়াৰ এতিয়া কাম কৰা মজুুৰৰি মজুৰ বিলাকৰ মানে দৰমহাটো কম নাইবা অ তোমাৰ পুলিচৰ চাকৰিৰ দৰমহাটো বেছি মজদুৰ বিলাকৰ দৰমহাটো কম এ মানুহ চাই কাম তেনেকুৱা মানে কাম চাই দাম তেনেকুৱা দিয়ে তাত কিন্তু সেইটো নহয় এঘন্টা তুমি এঘণ্টা কাম কৰা চুইপাৰ হলেও এঘণ্টা পইচাটো চবৰ কাৰণে
সমান অহ
মানে এঘণ্টাত যদি পাঁচ হোজাৰ টকা দিব সেইটো তোমাৰ ঘৰত কাম মানুহজননে হওক নাইবা ৰাস্তা ঠিক কৰা মানুহ নাইবা চুইপাৰ হওক নাইবা ক'ৰবা অফিচৰ হওক নাইবা টেফিক পুলিচ চবৰ কাৰণে সমানেই দিব।
অ', চবকে সিহঁতে সমান চবৰে আছে সিহঁতেৰ মানে ডাঙৰ সৰু নাই আৰু একো।
উম সেইটোৰ কাৰণে কামহীন কে তাতে দেখা নাই সেইবোৰ জেগাত তুমি অ', পঢ়া শুনা কৰিলেও পাৰ্ট টাইম জব আৰাম চে
কৰিব পাৰে আমাৰ ইয়াত কৰিব পাৰিব।
কৰি পেলাই যদি কিবা পাৰ্ট টাইম জব তাত পাৰ্ট টাইম জব বোৰ কেনেকুৱা মানে ক'বাত দোকান এখনত অ', মানে ৰেষ্টুৰেন্ট এখনত তুমি ৱেটৰেজৰ কাম কৰিছা।
উম।
তুমি সেইজোগাব পিন্ধি দুঘণ্টাৰ কাৰণে তুমি কাম কৰিলা। অ', সেইেতটো তোমাৰ পাৰ্ট কেনজম।
আৰু তাত তাততো কোনোও মানুহে কাকো সমালোচনাও নকৰে আমাক নকৰাকে থাকিব।
আমাৰ ইয়াত ক'ব আমুকৰ ছোৱালীজনীয়ে কলেজত গৈ
উম, আহ কাম কৰি কৰি সেইটোহে ওলাব বেয়াকেহে ক'ব ভালকে সিহঁতে কৈয়ে পোৱা নাই।
উম, সেইকাৰণেতো উন্নত নহয় আমাৰ দেশত।
আৰু অকল জানো এইবিলাক ক্ষেত্ৰহে। আৰু কিমান বিলাক বচোৱা আৰু চব ক্ষেত্ৰত আমাৰ মানে ভাৰতবৰ্ষখন পিছ পৰি আছে বেলেগতকে।
পিছ পৰি আছে কাৰণ আমাৰ ভাৰতবৰ্ষত কাম কম কৰে আৰু আমাক সমালোচনা বেছি কৰে। আৰু মানুহৰ লাজত এ সেইটো হ'ব সেইটো হ'ব বুলি নকৰে কিছুমানে।
উম।
সমম সমালোচনা
আৰু লৌ বহুত বেয়া আমাৰ ইয়াত।
অ', বহুত বেয়া ইয়াত ষ্ট্ৰিক্ট ল' নহয়। বহুত মানে ধীলা হয় আৰু।
যদিও সেনেকুৱা মানে পুৰা টান ল' দিলে হয় কিবা তেতি মানুহ বিলাকে মানে অকন বুজি পালে হয়।
উম, তাত মানে ধনী দুখীয়া উম, তাত ধনী দুখীয়া পইচা বুলি নহয়। আমাৰ ইয়াতো ধনী হ'ব লাগিব। তেতিয়া তুমি একো ক্ৰাইম কৰিলেও তুমি বাচি যাবা।
উম।
তুমি ন' টকা দিলে নফচা কিন্তু দুখীয়া মানুহ ফচিয়ে থাকিব বাৰে বাৰে।
অ', আকৌ এইবিলাক ক্ষেত্ৰতো মই হেৰি মোবাইলত দেখিছিলো নহয় কিবা এটা জাপানত বোলে আমাৰ ভাৰতবৰ্ষৰ পৰা পঠোৱা আমবিলাক হেৰি কৰি পঠিয়াইছে উওভটাই পঠিয়াইছে নলৰ সিহঁতে।
কিয় বা অ', এবাৰ মেডিচিন দিয়া আছে।
মেডিচিন দিয়া আম বোলে আমাৰ ভাৰতবৰ্ষত হে কয়। ইফালে আমৰ এতিয়া আমৰে হেৰি ন' তথাপিও মানে এইটো সিহঁতে কেনেকুৱা নহলে মানে নিজৰ নিজৰ মানুহখিনিৰ প্ৰতি সিহঁত ভাল ভাৱ থাকিব লাগিব
চিন্তা কৰা আমাৰতো আমাৰতো ভাৰতবৰ্ষতটো বেয়া হওঁক ভাল হওক তেনেকেই চলাই গৈ থাকিব
উম যিমান মানে সেই সস্তাতে হৈ যায় সিমান ভাল
মোৰ হিচাপত দেশখন উন্নতি কৰি গৈ বিল্ডিং সাজাতকৈ প্ৰথম মানুহখিনিৰ উন্নতি কৰা হয় দেশখন উন্নতি নিজেই হ'ল হয় সচাঁ কথা, আমাক ইমান শিক্ষিত নিবনুৱা অসমখনত ভাৰতবৰ্ষখনত
কৰি আছে।
সেইবোৰক চাকৰি নিদিয়ে কিন্তু। সিহঁতৰ মন্ত্ৰী এম এল এ বোৰৰ মানে এনেই লেকচাৰ বোৰ বেছি
লেকচাৰ দিব জানে সিহঁতে। সিহঁতৰ খালী কিবা এটা দিব, বিল খন পাঁচ কৰিব, তাৰ মানে ফিফটি পাৰ্চেন্ত কেনেকে মানে পকেটত সোমাও সেইটো ধানন্দা।
সঁচা কথা, একদম অন্যায় বুলি কলে আমাৰ ভাৰতবৰ্ষখনকে মই পাওঁ, কাৰণ বাহিৰৰ দেশত অন্যায় নহয়। আমি উঠাইছো যেতিয়া আমাক সমানে ভাগ দিব তেনেক
উম-উম আকৌ ইয়া হেৰি, আমাৰ ইয়াত যেনেকে হেৰি কৰে এয়া গাড়ী চাড়ী লৈ গৈ পেলাই গোতেই মানে মিটিং যে পাতে যে বাহিৰৰ দেশত তেনেকুৱও নাই। ধুয়াকে এডোখৰ ঠাই লব, স এ এটা মানে কিবা এই পিৰা চিৰা বুলি যে কওঁ যে সেনেকুৱা ওখোৱা বস্তু এ উঠিব মোক ভোত দিয়ক বুলি জা সেইটো কথাই কয়, যদি কিবা মানে হেৰী চাৰি এনেকুৱা গঢ়ি-চাৰি লৈগৈবলৈ মিতিং মিতিং চিতিং পাতি দিয়ে সিহঁতে, সেই মানে সিহঁৰত ওপৰত কেচ চলি যাব।
উম, আৰু সিহঁতৰ নিজৰ চয়চৰ ওপৰত যে এইজনক মই ভাল পাইছো এইজনে ভাল
মানে, অ', সঠিককে গণতান্ত্ৰিক দেশ বুলি সিহঁতকহে ক'ব পাৰ আমাক নোৱাৰি।
উম, আমাৰ-আমাৰ ইণ্ডিয়া মানে ভাৰতবৰ্ষ সংবিধানখন মই সেইকাৰণে বিশেষকৈ ভাল নাপাওঁ।
মই মোৰ দেখিব মন নোযোৱা হৈছে আৰু বহুত, আৰু এতিয়া ৰেপ এইবিলাক কিমান বাঢ়িছে, উম? আকৌ মই হেৰি এটা দে কিছু মানে জীৱ-জন্তুকো বাদ দিয়া নাই, এনেকুৱা মানুহ আছে।
আমাৰ এইখিনি এলেকাতে আছে।
আছে উম। কোননেও গম নোপোৱাকে এনেকুৱা মানুহ আছে। যদি মানে এই আইনখন যদি অকমান হেৰি হ'ল হয়, তেতিয়া এনেকুৱা হয় কিন্তু হৈ নাথাকিলে হয় বহুত কমি গ'ল হয়।
গুৰুত্ব সহকাৰে অকমান উম, অলপমান যদি। গুৰুত্ব সহকাৰে মানুহখিনিৰ ওপৰত গুৰুত্ব দিলে হয় বস্তু বনোৱা নাইবা বস্তু বেচাৰ ওপৰত অসমৰ সম্পত্তিবোৰ বেচাৰ ওপৰত লক্ষ্য নাৰাখি। যদি মানুহ মানুখিনিৰ ওপৰতে লক্ষ্য ৰাখ থাকিলে হয় তেতিয়া ভাল লাগিলে হয়।
হয় দিয়া।
বাৰু যি কিনক কিনো কম। মই আৰু তেওঁলোকে নিজে টকা খাই আছে।
এতিয়া, এতিয়া আমাৰ অৱস্থা এনেকুৱা নহয় আমাৰ পোৱালি দিনলে কি অৱস্থা হ'ব তুমি ভাবিছোৱাচোন? সিহঁতে কি সুবিধা হব একো সুবিধা নাপায়।
আজিকালিতো ব্যৱসায়টোয়ে সেইটো কাৰণে মানুহে মানে অ', বিশষ বিশেষ ভাৱে লোৱা হৈছে কাৰণ অ', কাৰণ ব্যৱসায় অবিহনে চাকৰি পোৱাতটোতো অসম্ভৱ হৈ গৈছে। পুলিচৰ চাকৰি আৰ্মি চাকৰি এইবোৰহে পায় কাৰণ সেইখিনি নিজে কষ্ট কৰি দৌৰি বেলেগ কৰি পোৱাতটো। সম্ভৱ হৈ গৈছে আৰু বাহিৰত গুচি যাবলগীয়া হয় নেট চ্লেট এইবোৰ দিও বাহিৰত পঢ়িবলৈ যায়। অষ্ট্ৰেলিয়া হওঁক কিবা হওঁক সেইবোৰত পঢ়িবলৈ যায়। তেতিয়াহে মানে লৰা-ছোৱালী। অষ্ট্ৰিয়া মানে পায় এয়া আমাৰ যে ভাৰত বা অসমত। যে চাকৰিতটো ডাইৰেক্ট ডক্ট্ৰৰৰ চাকৰি পাব আজিলৈকে মই শুনাই নাই।
ন' অ', নাই বা নুশুনা অকণ হৈয়ে পোৱা নাই তেনেকুৱা।
ৰাছিয়া অষ্ট্ৰেলিয়া আমেৰিকা এইবোৰত যাব লাগিব তেতিয়াহে পাব
আৰু এতিয়াওচোন আকৌ লিক ত পেপাৰখন আকৌচোন হাৰি হৈ গল নিকেই হৈ গ'ল
হৈ গ'ল সেয়া দেখা পোৱা নাই সেয়া কেনেকৈ লিক হব পালে ইমান কাৰা মানে হেৰি হোৱাৰ পিছতো আইন হোৱাৰ পিছত অ এনেকে লিটু লিখাব পালে এ ল'ৰা ছোৱালী এ ইমচনৰ লগত খেলিছে নাই সেইখন পেপাৰৰ কাৰণে কিছুমান অ কটৰ লৰা ছোৱালী যদি কিছুমান আ ফাঁচি লাগে
ময়ে যাব আত্মহত্যাই কৰিছে কিছুমানে কাৰণ কিমান বেলেগ ইমান সপোন আছে ন সৰুৰ পৰা কিবা এটা সপোন দেখিছে ডক্তহ'ম কিবা হ'ম সেইবিলাক যদি হোৱা নাই আৰু তাৰ পিছত যদি পৰীক্ষা দিয়া আগতে যদি শুনে যে পেপাৰখন লিক হৈ গ'ল কেনেকুৱা লাগিব দুখ মনত সিহঁতৰ।
হয় দিয়া বেয়াই লাগে এইবোৰ শুনিলে মানে মোৰ
আমি দিয়া নাই তথাপি আমি নিজে আমি ছাত্ৰ ছাত্ৰী হৈ পেলাই আমি বুজি পাওঁ বেলেগৰ ভাৱন বিলাক
উম
এতিয়া আমিওটো কিবা দিম কিবা এটা দিমে হ নহয় যদি এতিয়া বোলে দিলো বেলেগে নিদি য নেক্সট্ লেট টো দিলো তেতিয়া সেইখন পেপাৰ টো লিক হৈ যায় তেতিয়া কি হব। আমাৰ অসমত বাওঁ তথাপিও শুনা নাই। কিন্তু অসমৰ বাহিৰতটো এইবিলাক শুনিয়ে থাকো।
অসমতনো কিয় শুনা নাই মেট্ৰিক পৰীক্ষা কেতিয়াবা পেপাৰ ফাদিল হয়।
অ মেট্ৰিক পৰীক্ষা খিনি শুনিছো মানে ইয়াত নিট চিত ইমান কথা নাহে যে সেইকাৰণে মেট্ৰিকৰ সেইখনো লীক হৈ থাকে হায়াৰ ছেকেণ্ডৰী খো লিক হৈ থাকে।
বাকী সেইকেইটা ডাঙৰ ডাঙৰ পৰীক্ষা খিনিতো কেন্দ্ৰ হৈ যায় ন।
উম
কেন্দ্ৰীয় হিচাপত গ'লে আৰু।
কেন্দ্ৰীয় মানে বস্তু বিলাকে লিক হৈছে তিয়াও তুমি ৰাজ্যয়ৰ কথাটো বাদেই দিয়া।
বাদে দিছো হয় দিয়া চাকৰি তাকৰি এটা যোগ্য চাই পেলাই দিয়া হয় কাৰণ আমিতো যোগ্য হয় ন।
অ সেইটোৱে অসুশিত যোগ্য নহয় ফ ফাৰ্ষ ক্লাছ পাই। নয়টা ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছো। তথাপিওতো একো হোৱা নাই আজিলৈকে বাহিৰত কিন্তু যিমানে যি নহক হা চবেই মানে কিবা নহয়। কিবা এটা কৰিবলৈ কাৰণে চব থাকেই।
আৰু তাত যিটো অ যিটো বিভাগত তোমাৰ মানে বেছি গুৰুত্ব ত' সেইটো হিচাপতে তোমাক আগুৱাই নিব অ', আমাৰ ইয়াত খালি তোমাৰ গল ইষ্ট ইণ্ডিয়া কোম্পানী।
উম, কেতিয়া হৈছিলে মানে যোন বিলাক হৈ গ'ল সেইবিলাক আমি জানি পেলাই কি
আৰে আহিবলগীয়া আমি কেনেকে উন্নত উন্নত কৰিব পাৰিম আমাৰ ভাৰতবৰ্ষখনক সেয়া ওপৰত পঢ়াবা লাগে। ছাইনা বোৰত এয়া পঢ়ায় যে আমি কিমান আগলে ডেভলপ কৰিব পাৰিম।
সিহঁতে আমি যেতিয়া কম্পিউটাৰৰ অটো লিখিব শিকো সিহঁতে তেতিয়া কম্পিউটাৰ ক'ত বনাব শিকি থাকে।
অ' তাততোতো বহুত সৰুৰ পৰা শিকাই আছ সাত বছৰ
অ', প্ৰথম, দ্বিতীয় শ্ৰেণীৰ পৰাই সিহঁতক দিয়েই দিয়ে, কম্পিউটাৰ তেতিয়াৰ পৰাই থাকে সিহঁতৰ।
যুগত
আমাৰ ভিলক আৰু কি কমাও।
আমাৰ ল'ৰা ছোৱালীয়ে অ আ শিকিব নাজানেই ছয় সাত বছৰলৈ।
উম, মানে চিষ্টেমটোয়ে তেনেকুৱা নহয় এতিয়া আমাৰ ওপৰতনো কি আমি কিবা কৰিও একো লাভ নাই হয়।
উম, সে আমাৰ চিৰিয়া উৰ ততা উৰ শিকাই থাকোতে যাই।
উম।
হে ঠিকে আছে দিয়া নহ'লে ন'?
অ', অ', ঠিকে আছে দিয়া, হ'ব দিয়া, ৰাখো নহ'লে এতিয়া। অকণ আৰাম চৰাম কৰি লোৱা তুমি, উম, উম।